অ', হেল্ল'
কি কৰিছা
অ এনেই ৰাতিপুৱা উঠি দৌৰিব গৈছিলো আহিছো এতিয়া কোৱা
অ', এ তোমাৰ এই মানে কালি তোমাৰ বাহ গাজে, বাঁহগাজৰ আচাৰ বনাইছিলো তাকে ৰ'দত মেলি দি আহিছো।
অ তোমালোকৰ কি বাহৰ আছাৰা বনোৱা নেকি
অ আমাৰ আচাৰো বনাওঁ খাই ভাল লাগে ন এনেকে মচলা সচলা দি।
অ' আহ খাও এই এনে গৰমত খাব লাগে এইটো বাহৰ গাজৰতো যে আমাৰ কেতিয়াবা তৰকাৰী বনাই কেতিয়াবাটো ভাল লাগে খাই বস্তুটো
উম', উম'। আমাৰ মানে তোমাৰ দুটা আচাৰ বনাই, এটা জ্বলা মছলা দিয়া আৰু এটা কিবা টেঙা কৰি থৈ দিয়ে যে।
অ অ
এনেকে মানে বগা বগা হৈ থাকে টেঙা হৈ থাকে তো মায়ে বনাই মই ধৰি লোৱা তোমাৰ বনালে অকল মানে মছলা দি বনাও আৰু
অ অকল বাহৰ গাজৰ আছাৰ বনোৱা নে বেলেগো কিবা বনোৱা তোমালোকে।
আমাৰ চব বনায় তোমাৰ আমাৰ মাইও বনাই বাৰু তোমাৰ আমাৰ ঘৰত জলফাই আছে তোমাৰ জলফাই আচাৰ বনায়। আমলখি আছিলে গছ, এতিয়া কাটি দিলে বাৰু আমলখি বনাই। তাৰ পিছত এনেকে বগৰী বনাই আম এ আম আমৰ দিনত আম বনাইছিলো আম শেষেই হ'ল বাৰু এতিয়া খাই
অ'
তাৰপিছত তোমাক গোল নেমু বনাই।
অ'
মানে আচাৰ থাকেই আৰু
অ', অ'। ইয়া মানে বেছিকে নাখাবা তথাপিও আচাৰটো মানে এইটো বেছি পেটৰ অসুবিধা কৰে আচাৰ হ'লে
সেইটো মানে আমি চলি মানুহ ন এনিটাইম আমাকে দেখিলে খাওঁ খাৱাই লাগি থাকে বেছিদিন গতিকে আছাৰ শেষে হৈ যায় লগতে
হয় বাৰু টেঙা বুলি কোৱা বস্তুটো আৰু মানুহ দেখিলে খাওঁ খাওঁ লাগি থাকে।
উম মইতো আগতে তোমাৰ এবাৰ এনেকুৱা হৈ গৈছিল ন ৰাতিপুৱা শুই উঠি দাঁত মাজি মই মানে ৰাতিপুৱা বিচনাতে মোৰ মানে এইটো টেনশন আহে যে এই মই গৈ পেলায় আছাৰ অলপ খাওগৈ তোমাৰ দাঁত চাত মাজি কৈ মই আচাৰ এচামুচ খাই লওঁ।
অ।
মানেকে ইমান মানে আচাৰৰ হেৰি হৈ গৈছিলে। পাছত তোমাক কিবা তেজ কমি যায় যে খালেকে।
অ নিমখো বেছি হল তেষ্টো কমিবই ন।
উম, একদম পুৰা তেজ-চেজ কমি গৈছিলে, মই দেখিলে পাগলৰ নিচিনা হৈ গৈছিলো। একদম খাও খাও খাওঁ। অ, লাগিয়ে থাকে। তোমালোকৰ বনাই নে নবনাই?
বনাই মাজে সময় তোৰ সেইটো আচাৰটো মানে, তোমালোকে গোল নেমুটো আচাৰটো অলপ বেছিকে বনাব চেষ্টা কৰিবা। কাৰণ গৰম দিনত এইটো এনেও লাগে, মানে কেতিয়াবা অসুবিধা হ'লেও প্ৰয়োজন হয়।
অ', তোমাৰ আমাৰ মানে গৰম দিনত কি জানা, আমাৰ মানে মা আৰু দেউতাৰ প্ৰেছাৰ আছে যে।
অহ।
তোমাৰ নেমু হওক বা তোমাৰ তেতেলী হওক থাকেই। ভাতৰ খতি মানে মা হতক অকমান হ'লেও খায়ে। মানে প্ৰেচাৰ হাই প্ৰেচাৰ থাকিলে হে খাব লাগে যে।
অ।
আমাৰ ঘৰত পুৰা তেঁতেলিও মানে খায়ে আৰু।
অ বাকী কি অ বনাই মাজে সময়, বগৰী বনাই অ ইয়াত। কি জলফাই আচাৰ বনাই। তাছত এই গোল নেমুটো মানে লাগে মানে। কেতিয়াবা এই শৌচটো পনীয়া হলে যে খুৱাই দিয়ে যে গোল নেমুটো যে।
অ', অ', সেইটো থাকিব লাগে বাও। আগতে তোমাৰ আমাৰ বহুত ডাঙৰ গোল নেমু এজোপা আছিলে। একে মানে পাততকে তোমাৰ নেমু বেছিকে লাগে। আমাৰ তোমাৰ কিবা সকাম পাতোতে।
অ'।
এই পেণ্ডেল দিওঁতে সেই গছডাল এই আমি গমেই নাপাওঁ। তাত থকা কোনোবা মানুহজনে কাটি দিলে গছডাল। তেতিয়াৰ পৰা আমাৰ বিৰাট অশান্তি হ'ল আৱ।
অহ। নাই ৰাখিব লাগে তেনেকুৱা বস্তু কিছুমান ঘৰুৱা যোনবিলাক ঔষধি গুণ থকা বস্তু। কিছুমান ঔষধ ঔ অ মানে অসুখ হ'লে কিবা টেবলেত খাই ভাল কৰিব নে কিনো, ঘৰুৱা ঔষধি খাই ভাল কৰিব পাৰি। যেনে বনৌষধি তোমানকে বনৌষধি খোৱা নোখোৱা মানে।
মানে কেনেকুৱা?
বনৌষধি খোৱা নোখোৱা, মানে এ কিবা জ্বৰ চ্বৰ হলে আহ মানে কি দূবৰিবন কিবা তুলসী কিবা কিবি যে খুৱাই দিয়ে যে।
অ, তোমাৰ জোৰণী বুলি কয় সেইটো।
অ সেইটো
জোৰণী। অ', আমি খাও আমাৰ জ্বৰ হলেকে প্ৰথমে তোমাৰ জোৰণি খোৱাই দিয়ে। তাৰ পিছতহে আমি টেবলেট খাও।
অ সেইটো আমাৰ অসমীয়া মানুহৰ নিয়ম মানে সেইটো।
উম' আৰু তোমাৰ আমাক কি কয় জানা, মানে পেট চেট বেয়া হৈ থাকে যে।
অ'।
আমাৰ মাহ হওক বা খুৰী হওক তোমাৰ মানে, মাহটো ধৰি লোৱা উম' তিনি চাৰি মাহ মানে কি কয় আমাক কেঁচা হালধি।
অ'।
তাৰ পিছত এনেকে তাত ধলি ল মানিমুনি এনেকে কিবা অলপ দি পেলাই এহা পেষ্ট বনাই তাৰ পিছত আমাৰ চবকে ধৰি ল দুই তিনি চামুচকে খুৱাই দিয়ে আৰু
অ'
পেট চেট চাফা হৈ যায় আৰু ভালেকে
অ সেইটোয়ে খাব লাগে মানুহে
অ', এইটো আমাক খোৱাই দিয়ে বাও আমাৰ তাতে সৰু ল'ৰা ছোৱালী আছে যে ভাইটিহঁতো আছে যে
অ মানে সেইটো খোৱাই দিয়ে আউ তাতে আমিও যিহে এনি টাইম ফাষ্ট ফুডে খাই থাকো
হা হা
অ', নাই কথাটো কৈছিলো তোমাক, সেইটো কথাই। অ তাপিছত এ বেলেগ কি বাকী বেলেগ কাম কৰা নাই নেকি একো গৰমে বন্ধত তোমালোকে একো কাম দিয়া নাই নিকি?
কি কৈছা?
গৰম বন্ধত একো বেলেগ কাম দিয়া নাই নেকি তোমালোকক অ তুমিতো আগ ডান্স শিকিছিলা সৰু সৰু পোৱালিখিনিক শিকাব পাৰা ত তুমি।
অ এ নাই ৰবা এবাৰ মানে গা চা বেয়া হৈ আছে মাজতে তোমাৰ কিছু গ্ৰীষ্মকালীন শিবিৰ যে
অ'
তাত গৈ আছিলো এইকেইদিন আজি তোমাৰ তিনদিন হৈছে মোৰ মানে গাটো ভাল নাই। সেকাৰণে মই এইকেদিন যোৱাই নাই। উম। সেইটোও হয়।
বাকী কি বেলেগ আৰু কি কৰিম বুলি ভাবিছা এতিয়া? অ, তুমিটো বি এড কৰি থৈছা ন'?
অ। এ, নাই বি এল এডটো কৰিম কৰা নাই নহয় কৰিম বুলি ভাবিছোঁহে মানে এক্সজাম হোৱাই নাই এই ডি এল এড বোলে তোমাৰ পৰহি নে চতসি দিনাখন ডি এলেডৰ এৰিএন
অ এণ্ট্ৰেঞ্চ জাম হৈছিলে মৰিগাঁওত হৈছিলে মই পাইছিলো মোৰ খবৰটো মই ভাবিছো তুমি দিছা নিকি বুলি ভাবছিলো
নাই নাই দিয়া নাই মই গমেই নাপালো দিয়া মানে ৰাহুল যে আমাৰ লগত তুমিতো চিনিয়ে পোৱা।
অ।
তাৰপিছত মোক ৰাহুলে ৰাতিপুৱা ৰাতিপুৱা ফোন কৰিছিলে মই আকৌ তেতিয়া শুই আছো ন গমেই নাপাও
অ
তাৰ পিছত সি আকৌ উম দেৰিকে অলপ ফোন কৰিছে দুপৰীতেছে মই বোলো ক কি হল তাৰপিছত কৈছা হেৰি তই এইটোক একজামত দেখা নাপালো যে মই বোলো কিহৰ একজাম? কৈছে ডি এল এডৰ এণ্ট্ৰেন্ঞ্চ দিব আহিছো ন কৈছে আমাৰ লগতো চবেই দিছে অকল মই তোকহে দেখা নাপালো। মই বোলো তই মোক নকলিয়ে চোন এ নাই তোমাৰ মোৰ মানে ডি এলেড নকৰো বুইছা।
অ বি এ দে কৰিবা দিয়া
অ এনেও তোমাৰ এতিয়া আমাৰ ফ'ৰ ইয়েৰ্চ দিলে যে মই গতিকে মানে আৰু এবছৰটা পঢ়ি দিম। মানে বহুতে নাজানে চাগে কিন্তু একবছৰটো পৰিলে মানে ফেচিলিটি আছে বুইছা পিছলে।
অঁ সেইটোৱে এ নহয় এনেই এনেইত- টো কিবা এনেকুৱা নিদিব যে তুমি কি কয়- এ ডি এ লেড বি এ কিবা ওলাব কিবা থাকিব লাগিব আও তাতে এম এ টো এতিয়া সাত বছৰ কৰি দিলে ন? কিবা এটাটো লাভ হ'ব ছয়বছৰ নে সাত বছৰ কৰিলে বি এ এম এ বি এটো?
বি এ সেই বি এটো ছেভেন চেম হে।
অ চে অ চৰি চাৰি বছৰ পা দিয়ে চাৰি বছৰ বিয়ে। কিবা এটাটো লাভ হ' লাগিব ন তেতি সেইকাৰণেহে পঢ়াব কিবা এটা।
অ, তাছত মই ভাবিছিলো কি মোৰ লগৰ চাগে বহুতে কৈ আছে ন' আমি মানে- ছেভেন এইটছে পঢ়ি মই ভাবিছো বহুতে চাগে ডি এলত কৰা নাই তাপাছত মই মোক ৰাহুলে- কওতেহে গম পাইছো সি মানে জ্যোতিকাহঁতৰ লগত গৈছিলে আৰু। সি কৈছে যে আমা লগৰ বোলে চবেই বোলে ডি এ লেদ দিছে। মানে এন্টেনছ অকল মানে মই আৰু ৰশ্মিয়েহে আমি দিয়া নাই। অঁ, তোমাক মই কৈ আছো ৰ'বা মানে কি জানা? ডি এল এড টো তোমাৰ দুহেজাৰ ত্ৰিশ চনত উঠি যাবগে বুজিছা। যি এতিয়া ধৰিল যোনে যোনে ডিয়েলেত কৰিছে যিখিনি ধৰি লও তোমা- পাছ কৰিলে কৰিলে নকৰাখিনিৰ কাৰণে পিছত প্ৰব্লেম এটা হ'বগে গম পাইছা।
কেনেকুৱা ধৰণৰ অসুবিধা হব?
অঁ, ডি এল এডতো কোৱাছবা ডি এ লেট তোমাৰ দুহেজাৰ ত্ৰিশ চনত উঠি যাব। কিন্তু, বিয়েড টো মানে তোমাৰ থাকি যাব বুইছা। লাষ্টত এনেকুৱা হ'ব ডি এল এডটোকে বি এডৰ এটা ভাগ কৰি দি দিব মানে। ডি এল এডৰ মানে দুহেজাৰ ত্ৰিশ চনৰ পাছত তোমাক কোনো গুৰুত্ব নাথাকিব অকল বি এডে থাকিব। গতিকে, এতিয়া চোৱা। মই যদি তোমাৰ বিয়েটো মই যদি এতিয়া চাৰি বছৰ কৰো হয় নে আৰু এক বছৰ এটা কৰোঁ। এতিয়া চোৱা ডি এল এড কৰিলেও চবে দুই বছৰে কৰিব লাগিব বি এড কৰিলেও চবে দুই বছৰে। কৰিব লাগিব হাঁ মই যদি এতিয়া তোমাৰ চেভেন এইট চেম আৰু এক বছৰ এটা পঢ়ো- তেনেহলে মই বি এড কৰিলে মোৰ এক বছৰ হে হৈ যাব তেতিয়া।
অঁহ।
এনে ধৰি ল মই তোমাৰ বি এড কৰিলে দুবছৰ হব কিন্তু মই এতিয়া এয়াত এক বছৰ দিয়াৰ লগে লগে বি এড- টো তেতিয়া তোমাৰ এক বছৰ চলি যাব।
উম'
সেইটো মানে- আৰু এক বছৰ হোৱাৰ লগে লগে দেচোন উম মানে বহুত খিনি সকাহ হৈ যাব আৰু।
অ‍ঁ সেইটো হয়। এ বি এডে কৰিবা নহ'লে ডি এ লেডটো নকৰিবা। যদি পাছত এইটো একো পথ নাই নহলে তুমি এইটো কৰিবই নালাগে।
মানে একো হেৰি- মানে চোৱা তাৰ গুৰুত্ব আছে ডি এ লেডৰ গুৰুত্ব নাথাকা নহয় কিন্তু মানে তোমাৰ দুহেজাৰ ত্ৰিশ চনত- মানে নাইকিয়া হৈ যাব আৰু। আৰু তেতিয়া তোমাৰ ধৰি ল ডি এ লেড কৰিলে তুমি সৰু ষ্টুডেন্ট খিনিক পঢ়াব লাগিব আৰু বি এড- কৰিলে তুমি ফাইভ ছিক্সৰ ওপৰ খিনি পঢ়াব- পাৰিবা আৰু সেইটোৱে আৰু।
বাকী ঘৰত চব সকলোৱে ভাল নে তোমালোকৰ?
অঁ ভালেই দিয়া।
আহিবা মাজে সময়ে নহ'লে আমাৰ এইফালে। অঁ ভালে দিয়া।
অ, অ, তোমালোকৰ ঘৰত যাম বুলি ভাবিছিলো দুূৰ্গা পূজাতে যাম দিয়া। তোমালোকৰ তো ঘৰৰ ওচৰতে পাতে হয়? উম, যাম দিয়া। তোমালোকৰ তাত দূৰ্গা পূজা চাব গলে যাম দিয়া, এনে- তুমি ধৰা হেৰি - অ গ্ৰেড গ্ৰেডৰটো একজাম দিম বুলি ভাবি আছিলা চাগে ন? হেৰি তোমাৰ ছেপ্তেম্বৰ ছেপ্তেম্বৰত হ'ব বোলে এতিয়া অনলাইন।
অ, কৰিব লাগিব ন'হলে এইবাৰ এইটো।
উম।
বাকী কলেজ কেতিয়া পা আছে তোমালোক আৰু?
কলেজ মানে তোমাৰ এতিয়ালৈকে একো নটিচ অহা নাই ন' এতিয়া তোমাৰ আগষ্টতে আমাৰ নতুন খিনি - এডমিশ্যন হ'ব নে, কি হয় এতিয়া ধৰি লও নটিচ দিলেহে গম পাম আৰু।
অ।
দিয়া বাকী ভালে কুশলে থাকিবা নহলে।
অ অ।
মাজে সময়ে আহিবা এইফালে যদি সময় পোৱা এবাৰ হলেও।
অ অ, যাম দিয়া।
অ তেন্তে ৰাখিছোঁ নহলে।
অ, অ, হ'ব দিয়া অ।